হেল্ল'
হেল্ল'
অ', দাদা খবৰ ভালনে? ভালে-ভালে। মোৰো ভালেই দিয়ক।
আছা
নাই এনেই আছো শুই
অ',
অ', বাকী তুমি কি কৰিছা,
মই এনেই আছো,
অ'
হ উ
বাকী আজি আমি বৈন সংৰক্ষনৰৰ ওপৰত অলপ আলোচনা কৰিব খুজিছিলো।
অ' ঠিক আছে এইটো এটা ভাল তাৰমানে টপিক তাৰ মানে বিষয়।
হয়, হয়, হয় ভাল বিষয়। সেইটো,
বিষয় তেনেহলে এইটো' এইটো বিষয়ৰ এই বিষয়ৰ সকলোৱে জানা তাৰমানে অতিকৈ তাৰমানে প্ৰয়োজন
হয়, হয় প্ৰয়োজন আমি সকলোৱে জনাতো প্ৰয়োজন অ'
হেল্ল' অ' তাৰমানে বহু অলপ আপোনাৰ নেটটো অলপ প্ৰবেলেম হৈ আছে
হয়।
তোমাৰ নেটটো অলপ প্ৰব্লেম, হেল্ল' কোৱাচোন এতিয়া,
শুনিছানে অ' অ' অলপ বন্যপ্ৰাণীৰ সংৰক্ষণৰ বিষয়ে অলপ বহলকৈ কব কৈ দিব পাৰিব নেকি?
অ' ৰবা বন্যপ্ৰাণী সংৰক্ষণ মানে হল, যি আমাৰ এতিয়া তাৰমানে যিবিলাক বন্যপ্ৰাণী আছে সেইবিলাক তাৰমানে সংৰক্ষণ কৰি ৰাখে, যাতে আমাৰ আহিব লগা প্ৰজন্মই যাতে সেই জীৱ জন্তু বা বন্য প্ৰাণী বিষয়ক বন্যপ্ৰাণীবোৰৰ বিষয়ত তাৰমানে জ্ঞান কৰে আৰু এতিয়া কেনেকুৱা হৈছে যে আগত তে অ' তাৰমানে আমাৰ ককা আইতাহঁতৰ দিনত কিছুমান এনেকুৱা জীৱ জন্তু টো আছিল যিবিলাক আমি এতিয়া তাৰমানে দেখা নাপাই পাও বা আমাৰ পিছৰ প্ৰজন্ম অ দেখা ন অ
হয় হয়
তাৰমানে সেইবিলাক তাৰ মানে যাতে আমাৰ পিছৰ প্ৰজন্মই যাতে এইবিলাক তাৰমানে এইবিলাক জীৱ জীৱ জন্তুৰ বিষয়ে তাৰমানে উম তাৰ মানে জ্ঞান লাভ কৰে বা জীৱ জন্তুৰ অ তাৰমানে বা জীৱ জন্তু বিলাকৰ বিষয়ে জানেই তাৰ বিষয়ে তাৰ কাৰণে তাৰমানে আমি বন্যপ্ৰাণী সংৰক্ষণ কৰি ৰখাটো তাৰমানে অতিকৈ দৰকাৰী চোৱাচোন কেই কেইদিনমান আগত এটা ক অ কেইদিনমান আগত তাৰমানে এনেকুৱা আছিল যে কথাটো কওঁ যে হেৰি যি আমি এশিঙীয়া গঁড়ৰ বিষয়ে কওঁ এশিঙীয়া গঁড় তাৰমানে কিছু বস্তুৰ তাৰ আগত অ তুমি কিছু বছৰ তাৰমানে আগত তাৰমানে এশিঙীয়া গড়ৰ তাৰ মানে এনেকুৱা ধৰণে তাৰমানে নাইকিয়া হ'বলৈ ধৰিছিল তামানে কিন্তু এতিয়া তাৰমানে সেই সংৰক্ষন সংৰক্ষণৰ সেইবিলাক সংৰক্ষনৰৰ ফলত তাৰমানে এতিয়া সেই গড়টো তাৰমানে বৃদ্ধি পাবলৈ ধৰিছে বা এনেকুৱা কিছুমান বস্তু আছে যিবিলাকে তাৰমানে আমাৰ এই গড় বিলাক তাৰমানে নাই নাইকিয়া নাইকিয়া কৰিব ধৰিছে যেনে চোৰাং চিকাৰী আৰু তাৰ বাবে তাৰমানে অসম চৰকাৰে কিছুমান বা চৰকাৰে কিছুমান তাৰমানে এনেকুৱা ব্যৱস্থা হাতত লৈছে যাৰ ফলত তাৰমানে উম এইটো তাৰমানে কোৱা হবলৈ ধৰিছে এনে তুমি কি বুলি তুমি কি বুলি ভাবা তাৰমানে এনে কোৱাচোন
আমি সকলোৱে কৰিব লাগে আমি ৰাখিব পাৰো সেইবোৰ আমি সকলো মানে ল বা ভালদৰে ৰাখিব লাগে